হেল্ল' অ নমস্কাৰ
হয় নমস্কাৰ
অ কি কৰি আছে অ মই এনেই অ টিউশ্যন কৰাই আছিলো এতিয়া আজৰি পালো টিউশ্যনৰ পৰা
অঁ মইয়ো আছিলোঁ অলপ পঢ়ি পেলাই আছিলোঁ তাৰপিছতে এতিয়া জাষ্ট এনেই ওলাই আহিছোঁ অলপ
অ তুমি পৰি আছা
হা হা
তুমি পঢ়ি আছা
হয় হয় মই পঢ়ি আছোঁ
আচ্ছা ঠিকে আছে
তুমি তুমি চাকৰি কৰি আছানে নে পঢ়ি আছা
ন মই চাকৰি কৰিম
হয় হয় অঁ আৰু ত অ কোৱা
অ তোমাৰ সবি হবি কি কি কৰি ভাল পোৱা
মই গান গাই ভাল পাওঁ গান শুনিও ভাল পাওঁ আহ ৰান্ধি ভাল পাওঁ
অ মইয়ো কিন্তু ৰান্ধিটো ভাল পাওঁ ৰান্ধি ভাল পাওঁ মই একে গান শুনো গাই থাকো আৰু মই আৰ্টো কৰো
অ আ
অ আৰু ট্ৰেভেলিং আৰ্ট যেনে মই অ চিনাৰি ড্ৰয়িং কৰো আৰু মেণ্ডেল আৰ্ট বুলি আছিল যে
হয় হয় অঁ
অ মেণ্ডেল আৰ্ট কৰি ভাল পাওঁ
ভাল লাগে বাৰু মোৰ আৰ্টসমূহ চাই ভাল লাগে কিন্তু মই ভালকৈ আাকিব নোৱাৰোঁ
মোৰ সৰু পৰাই চখ আছিল আৰ্ট গৰাকী মই কিন্তু শ শিক্ষা নাই কতো মই নিজে নিজে যে কৰি থাকো কৰি কৰি মৰ হৈ গৈছে আৰু
ইউটউবৰ পৰা চাইপলাই
অ অ
হয় অঁ তাকে ভালেই
আৰু ভ্ৰমণ কৰিও ভাল পাওঁ।
অ'।
প্ৰাকৃতিক আ, দৃশ্যবিলাক থাকে যে, পাহাৰ, নদী। এনেকা জেগাত গৈয়ো ভাল লাগে। আজিকালি যেনে ব্যস্ত জীৱন আমাৰ।
হয়, হয় তাকে। আৰু ইমান যান্ত্ৰিক জীৱন ন'। হয়, হয়। আমাৰ জীৱনটো আজিকালি বহুত যান্ত্ৰিক হৈ পৰিছে আৰু বহুতো আমি ফোনটোৰ মাজতে সোমাই থাকা হৈছোঁ ন'। গোটেই টাইমটো, গতিকে অলপ সময়। ভ্ৰমণ কৰিলে তেতিয়া আমাৰ মনটো সতেজ হয়।
অ', ঠিকেই। ফোনটো তামানে আজিকালিতো উপায় নাই না, মানুহে জীৱনটো এনেক এ, হৈছে যে, যন্ত্ৰ অবিহনে চলিবই নোৱাৰা হৈ গৈছে কাম, কাজ চব, সেনেকেই হৈছে।
হয়, হয়। তাকে, সকলো কাম যন্ত্ৰৰ দ্বাৰাই হয়, যিহেতু। ত' সেইটো আমি ব্যৱহাৰ কৰিবই লাগিব।
তাকে।
তুমি কি কি ৰান্ধি ভাল পোৱা?
মই, মই কিন্তু ঘৰুৱা চব বস্তুৱে ৰান্ধো। উম, তাৰপিছত আৰু যদি অহ বেলেগ কিবা ইউটিউবৰ পৰা চাই কেনে চাইনিজ কিবা।
অ', হ' নাটো
উম, নতুন নতুন বস্তু বনাই উম, উম।
ময়ো ৰান্ধো বাৰু, ঘৰৰ সকলো বস্তু ৰান্ধিব পাৰোঁ। আৰু মই ইউটিউবৰ পৰা চাই পেলাই নতুন নতুন তেনেকৈ ৰান্ধিব চেষ্টা
উম, হম, পিঠা পুলিয়ে বনাব জানানে?
অ', পিঠা বনাব জানো, মই তিলপিঠা বনাব জানো।
আচ্ছা।
আৰু নিমকি বনাব জানো উম, উম, কি কি? অ'।
অহ, বঢ়িয়া।
তুমি কি কি ৰান্ধিব পাৰা পিঠা?
চিধা চিধাটো মই পাৰোঁৱেই মই যেনে অহ, তিল পিঠাত টো আছেই চুঙা পিঠা আছে তাৰপৰ পিছত এ টেকেলি পিঠা।
অ', অ', অ'।
আৰু অ', বঙালীত যে বনে পুলি পিঠা, মালপোৱা, পাটি টি সাপ্তা মই এইবিলাক বনাব মোৰ মানে ভাল লাগে যি যেতিয়া মই অফৰ সময় পাওঁ তেতিয়াই গুচি যাওঁ কিবা কিবি বনাব কাৰণে।
অ', ভালে। আৰু অ' অ', মানে কোৱাচোন তুমি অ', মানে কোনটো পিঠা আটাইতকৈ বেছি ভাল পোৱা?
মোৰ যেনে, ৰাতিপুৱা, ৰাতিপুৱা যদি ৰঙা চাহৰ লগত কেটলি পিঠা হয়, তেনে, ত' বঢ়িয়া তাৰ উপৰিও, অ', জানো। মই জানে কেনেকে শিকিছোঁ, কেটলি পিঠা মই মানে ৰাস্তাৰ ওচৰতে এজনী‌ আছিল। তেওঁ বনাই, বনাই বিক্ৰী কৰিছে তাতে মই ঠিয় হৈ থাকি শিকিছো। তাৰপিছত তাৰ পিছত ঘৰতেই ট্ৰাই কৰিলো প্ৰথম-প্ৰথমেটো হোৱা নাই তাৰপিছত, হৈ গৈছে।
এই পিঠাগুড়ি দিয়ে বনাই ন কেটলি পিঠাটো পিঠাগুড়ি দিয়ে। টো বনায়।
অ, পিঠাগুডৰি চাউলৰ গুৰি চাউলৰ গুৰিতে মানে একদম অ, মিহি-মিহি পেষ্টটো নালাগে অলপ দানা-দানা থাকে। কেটলি যে এনেকে। এনেকা পেষ্টটো হ'লে ভাল হয় তাৰ এইটো দি তাৰপিছত গুৰ তিল কিষ নাৰিকল। যাৰ যিটো ভাল লাগে আৰু সেইটো দি বনাই।
অ,
তাৰপৰাও সেতিও সেও ভাল লাগে পাতি খাপটাও ভাল লাগে আৰু দু দুধ দি বনাই যে। কিবা সেইটোও ভাল পাওঁ।
খাই পোৱা নাই বাৰু সেইটো কেনেকৈ বনায় বাৰু সেইটো।
কোনটো?
পাতি খা বুলি যে
অ, পাতি সপ্তাহ এইটো মানে এইটো মানে চাউলৰ গুৰি ল'ব লাগে। আৰু ময়দা। তাৰপিছত তাতে তুমি চেনীও দিবা পাৰা আৰু নহলে গুৰু দিবা পাৰা মিঠাৰ কাৰণে। তাৰপৰি আকৌ অহ চফ বুলি কৈ যে, এইটোও দি অলপ এনেকে দা এটা উম, পেছ
পেষ্ট অ-অ-অ, উ-উ,
আৰু-আৰু ভিতৰত
উম-উম।
তাত তুমি চেনী দি এইটো বনাব পাৰা, নহ'লে গুড় দি বনাব পাৰা এইটো। কিছুমানেতো আকৌ দুধৰ মালাইতটো দিয়ে, ওপৰত। উপৰত যে সৰটো পৰে, সিতো দে তাত। বাদাম, কিচমিচ কিবা কিবি দি এইটো বনাই, তাৰপিছত কেৰাহিটো গৰম কৰি তাতে এই পেষ্টটো দি দিয়া।
উম।
সেইটো ভাল। হৈ গ'লে তাৰ ওপৰত নাৰিকলৰ বা তিলৰ বস্তুটো দি এইটো ফ'ল-ফ'ল কৰি যেনেকে ৰোল হয় আমাৰ। এগ ৰোল, ভেজ ৰোল, এনেকে ৰোল কৰি দিলেই হৈ গ'ল।
অ, আচ্চা, পাইছোঁ অ,
ধুনী
ভালে, অ, তাকে। আৰু তুমি চাইনিজ, মই? মই এনেই ঘৰৰ সকলোৱ থম বাৰু, সকলো বস্তুৱে ঘৰত বনোৱা।
তাৰপৰিও চাইনিজ। তো ভাল লাগে আৰু মোৰ এ, ম'ম', চাওমিন এইবোৰ। আৰু আমাৰ পিঠা পনাবোৰতো ভালেই লাগে। অ, বনাব জানো মই।
যোনটো খাই ভাল পায় মানুহে, এইটো-এইটো বনাব শিক। খিয়াল হয় মানুহ যেনে, তেনে।
সেইটোৱেই। মানে ৰান্ধি ভাল পেলাই সেইটো, শিকি-শিকাই যায়, নিজে, নিজে।
সেইটোৱে। আৰু আজিকালিতো সময় নহয় ৰন্ধা তথাপিও মানুহে আছে, অলপ। আমৰ সলাই কৰিব লাগে।
হয়, তাকে। নিজৰ মানে, চখটো পূৰণ কৰিব লাগে আৰু। তাকে।
আজি কি, ৰাতিৰ আঞ্জা নিজে বনাবানে?
নাই, নাই, মই নবনাওঁ, মায়ে বনাব।
অহ। ঠিকে আছে, মইতো নিজে বনাও নিজৰটো।
হয় নেকি?
অ', অ'।
কি বনাবা এতিয়া?
আজি বনাম অহ, লাওঁ দি মূগৰ দালি বনাম। আৰু আলু পিটিকা কৰি লওঁ, তাৰ লগত অ', নেমু মূ, আৰু আচাৰ থাকিব, ইমান গৰম দিছে নে। এইবিলাকে খাই ভাল লাগে এতিয়া।
তাকে।
আৰু বেলেগ হম, হম। গাটো ঠাণ্ডা হৈ থাকে, আৰু বেলেগ কিবা, কিবি খালে যেন এনেকে গৰম গৰম লাগি থাকে। কে।
হয়, হয় তাকে।
ইটো ধুনীয়া লাগিছে। আৰু তুমি কি খালা আজি দুপৰীয়া?
হা?
দুপৰীয়া কি খালা তুমি আজি?
দুপৰীয়া আজি আমাৰ ঢেঁকীয়া আনিছিলে ঢেঁকীয়া শাকৰ ভাজি বনালোঁ তাৰপিছত তাতে দালিতে কঁঠাল গুটি দিলে আলু দিছিলে আৰু ভাতকেৰেলা দিছিলে অঁ
কিমান ধুনীয়া লাগে এইটো যে কঠাল গুটি কঠাল গুটি যে ভৰ্তা বনাই নাই তই
নাই এনেকে পিটিকা বনাই
ধুনীয়া লাগেটো খাব
হয় হয় বহুত উপকাৰী আছে কঁঠাল গুটিৰ
উম হম
তাকে আৰু তুমি শাক খোৱা চব
অ অ মাছও খাওঁ যোনটো আহ হেৰি চিজনত যি পায় মই চবে খোৱাৰ চেষ্টা কৰো
হয় তাকে মোক খাম বাৰু সকলো শৰিৰৰ কাৰণে ভালো হয়
উম হম প্ৰত্যেক ঋতুৰ বস্তুৱে খাব লাগে বুলে আমাৰ আইতাই কৈছিলে শৰিৰৰ কাৰণে ভাল
শৰীৰৰ কাৰণে ভাল হয়।
উম।
তাকে আৰু, আ, আৰু গান গোৱা, গান গোৱা নিকি?
গাওঁ কেতিয়াবা, কেতিয়াবা, শুনোঁ গানটো শুনি ভাল পাওঁ। দিওঁ। ইমান ভাল নহয়, তথাপিও চেষ্টা কৰোঁ।
এনেই মন ভাল থাকিবৰ কাৰণে গায় থাকিব লাগে। মাজে, মাজে গুণগুণাই থাকিব লাগে। তাকে, কেনেকুৱা ধৰণৰ গান ভাল লাগে?
চফ্ট চং মানে
অ'।
প্ৰেমৰ গীত বিলাক।
হয়, হয়, মোৰো সেই তেনেকুৱাই।
উম।
কোন, কোনজন গায়ক ভাল লাগে তোমাৰ? আটাইতকৈ বেছি?
এনেতো মোৰ অ', জুবিন গাৰ্গ আছে।
অ', সকলোৰে বাৰু জুবিন গাৰ্গেই ফেভৰেট।
তাৰপিছত আৰু মোৰ কেকে।
হয়, হয়।
আ, অৰিজিৎ ছে তেওঁলোকটো ভাল লাগে তেওঁল মোৰ ফিমেলতকৈ উম, উম। মোৰ মেইল ছিংগাৰ এ বেছি ভাল লাগে।
অ', অ', তাকে।
ঠিক আছে দিয়ক, ৰাখিছোঁ ভাল লাগিল। আকৌ কথা পাতিম হম, উম, ঠিক আছে।